হেল্ল' অ' শুনিছো। কি, অঁ ভাত হ'ল দিয়া।
এই ভাত বনাই আছোঁ যে।
অঁ তুমি বনাই আছা?
ৰ'দডাল কি ওলাইছে দেখিছানে নাই?
অঁহ ৰ'দটো বকে ওলাইছে ন? তোমালোকৰ বিয়াৰ কাৰণে ভালেই হৈছে দিয়া।
হা?
তোমালোকৰ বিয়াৰ কাৰণে ৰ'দতো দিছে ভালহে।
এই বেয়া ৰ'দ ভালেই, কিন্তু গৰমডাল।
অঁ গৰমটোতো থাকিবই আৰু।
উম কেনেকুৱা গৰম দিছে।
উম।
তাতে এইসোবা ৰভা দিয়া টিং পাতৰ টাব চাব যে এইসোবা পেণ্ডেলৰ আৰু গৰম বেছি হৈছেও, ফেনৰ ভল্টেজ নাই। আগতে তথাপি অকণ মুকলি যে হেৰি লাগ। বতাহ লাগে বেছি। কিন্তু এতিয়া হেৰি নাইকিয়া হৈ গ'ল অ গোটেই হেৰি সেই দিলা যে তিন পাত টি পাল আধাই গৰমত থাকিব পৰা নাই। আৰু সেই যে গৈ ভল্টেজ ভল্টেজ কম থাকে যে আমাৰ।
অ।
সেই গান বেছি হয়।
বাকী অ।
এই এতিয়াহে গৰম বেছি আগতেতো এইটো। গৰমতে তলও তলও ঘুইছিলোঁ হয়নে।
অ অ, স্কুললে গৈ।
প্ৰথম স্কুলত যাওঁতে যে পোৱালি স্কুলত থৈ। নটা বজাতে গৈ গোটেইখনকে ঢাকা পতি।
তে তেতিয়া গৰমৰ অনুভৱেই নহৈছিল।
গৰমৰ অনুভৱে নহয় তেতিয়া এলাহো নালাগে হয়নে।
অ এলাহো নালাগে তেতিয়া এটা কিবা বেলেগ উৎসাহ আছিল।
এই বোলে ষ্টাৰ বা এই। যাওঁ তল তল তল তল সদায় সদায়।
অহ।
অকো অনুভৱে নহয় ক'ত গৈছো কি গৈছো এই চাতি কিনিছো। তেতিয়া বস্তুও নাখাওঁ সুচুং খাচাংকে।
তাকে এতিয়া সৰু কোৱাকে বহুত বস্তু ললোঁ দিয়া তেতিয়া।
অ এতিয়া বহুত দিন এই হেৰি বছৰ। ওঠৰ আৰু ফাইভ এই দুটা শ্ৰেণীত যোৱাৰ পৰা। একো বস্তুৱে লোৱা হোৱা নাই। কিবা এটা বস্তু ল'বলৈও চিন্তা কৰি থাকিব লগা হৈছে। এই আগতে স্কুল গৈ থকা হয় ভাল আছিলে। এইটো বস্তু ল'ব পাৰিলোঁ হয় বুলি। তাকে ভাবিছো ম আকৌ যাওঁৱেই নেকি লগ হৈ পেলাই তিনিজনী।
অ আহিবা তেন্তে, অ।
এ এতিয়া গৰমত ছাতি এটা ল'ব লগা হৈ আছে মোৰ। আমাৰ ইহঁতকেইজনীক লগ ধৰিলে যাবলৈ হেৰি ক কিন্তু সিহঁতে মানে মই ভালকৈ ইমান হেৰি নাপাওঁ ন তোমালোকৰ লগত গ'লে ঘূৰি ফুৰা। লগ হ'লে মানে ভাল হয় একেলগৰ হেৰি হলে। আমাৰ ইহঁত কেইজনীমান হেই হেৰি নহয় যে। আৰু যাওঁ বুলি ক'লে যাব নোৱাৰে স্কুলত গ'লে যাবলৈ বাধ্য।
অ।
তেতিয়া বস্তুতটো লোৱা যায়।
তাকেই সেইকেইটা দিনত তোমাৰ একেবাৰে বেলেগ শক্তি আহিছিলে ন।
অ এ এদিনৰ ৰেষ্টে নাই চোৱা চোন।
অ এদিনো ৰেষ্টে নাই সদায় ওলায়ে কিবা এটা নহয় কিবা এটা।
আজি মোৰ অমুকত বস্তু ল'ব লগা আছে ব'লাচোন যাওঁ। এ গ'লো এ তিনজনী হে পাচ।
তেনেকে অ কোনোবা এজনীয়ে কিবা এটা ললে আকৌ একিজনী কিবা লব। হৈয়ে যায়।
আকৌ বোললে আজি ঢাকাপাতি যাওঁ বোলা ছাতি চাওঁগৈ। আজি বোলো এজনে আৰু হেৰিত যাওঁ। বলা কি আৰ ডিখনত। কিবা বস্তু চাওঁগৈ, তেনেকে ধেই বস্তু লোৱা গছুন যদি আতদিয়া
ঢেই বস্তু লোৱা গৈছিল, আগতে আমি এতিয়া ঘৰত থাকিলে সিমান খিনি সময় আজৰিয়ে নহল। স্কুললে গ'লেতো আমি দোকান বজাৰ নুখোলোতে একেবাৰে উপস্থিতে হওঁগ। কি হয়।
গৈ আজৰি হয়।
অঁ।
তাকে মোক কেতিয়াবা দেউতাকে কয় আগতেচোন ইমান সোনকালে কামবন আজৰি কৈ যোৱাই স্কুলত। এতিয়ানো কিয় নোৱাৰা। ইমান দেৰি লাগে যে এতিয়া কামেই নহয় কামেই নহয় কোৱা। মোৰ লবা আকৌ যাব লাগিব তেনেকে অঁ। পুটুক পুটুকে।
তেনেকে আকৌ আহিলে আকৌ আগৰ নিচিনাকে আহি যাব।
অঁ। তেতিয়া এলাহো নালাগিব দিয়া, এনেকুৱা ৰ'দতেতো আমি খোজ কাঢ়ি কাঢ়িয়ে গৈছো।
অহঁ।
টমটম, টেম্পু একো হতে নুঠো।
অঁ তেতিয়া আমি কিমান খোজ কাঢ়িলো ন? এ লগ হলে খোজকাাঢ়িবলে ভাল। কথা পাতি পাতি গ'লে তোমাক সোনকালে পায়গৈ।
অঁ আকৌ গোটেই কেইজনী লগ খালে ভাল লাগে তেনেকে। এদিন লগ হ'ব লাগিব ৰ'বা, এই হেৰি যে আছিলে পম্পী পম্পী কোনে পায়।
তাইতো অকলে অকলে টুক টুককে আগতেই বাঢ়ি যায় তাই।
অঁ কিবা কিনিব লগা হ'লেও পম্পীজাচোন এইটো খোজ। যোৱা সুধি আহা কেনেকুৱা, তাৰ ভাল আছিলে দেই। অঁ বহুত দিন হ'ল তাৰ লগত যোগাযোগে নাইা। হৈ আছে ফোন চোন কৰা দেখাও নাই পৰীক্ষাটো নাহে নেকি এবাৰ। পৰীক্ষাত থ'বলৈ যাওঁতে
পৰীক্ষাত নাহে নাহে অঁ, এই প। প্ৰথমৰ দিনা আহে নেকি তাৰপিছত নাহে।
অঁ
লৰাটোক টেম্পুত দিলে যে নিজে নিজে অহা যোৱা কৈয়।
মনত পৰি থাকে দেই, আজি বোলা মন্দিৰতে বহুংগে বলা। মন্দিৰতে বহিলো প্ৰসাদো খালোঁ, কথাও পাতিলোঁ, ফেনৰ তলত বহিলোঁ হয়নে।
অ।
কেনেকৈ হয় টাইমটো যায় গমেই নাপাওঁ।
ভাল আছিলে দিয়া হেইকিটা দিন।
অ ভাল লাগিছিলে। মই তাকে ভাবো আকৌ তেনেকে গৈ থকা হৈ ভাল আছিলে ঔ। স্কুলখন সোনকালে দিয়া হয়। মই এবাৰ ভাব ভাবিছিলো এ স্কুল যদি বাৰটা বজাতে ছুটি হয়, ইহঁত কেইজনীক বোলো মাতিম, যাম ৰহ। এই সুচুং ফুচাং কিবা কিবি বস্তু কিনিবলৈ ভাল, তেনেকে সৰু সুৰা বচ বস্তুবিলাক কিনিবলৈ, মোৰ তেনেকুৱা ধেৰ কিব কিবি কিনিব লগা আছিলে। ষ্টাইল বজাৰ বা ষ্টাইল বজাৰতে ভাল, বিচালটো ভাল হয়।
সেইবিলাক ভাল।
অঁ দোৰমেট কিবা কিবি এনেকে সৰু সৰু কণ্টেইনাৰ। পানী বটল, এতিয়াতো গৰম বুলি পানী বটল কিমান কিনিলোঁ হয়।
অ পানী বটলৰ বহুত প্ৰয়োজনো হয় এতিয়া গৰমত, উম।
গেট ওৱান মিলাই মিলাই, কোনে কোনজনী ল'ব। কোনটো ল'ব কৈ কৈ
বাই ওৱান গেট ওৱানত কম বস্তু ললোঁ নে ভগাই ভগাই। এতিয়া পইচাটো ভগাই দিয়া যায় যে তেতিয়া। অ, অ।
বস্তুবিলাক।
উম।
সেইটোৱেই ভাল আছিলে ঔ।
তাকেই এতিয়া ঘৰত সোমাই পেলাই তোমাৰ ঘৰৰ কামেই শেষ নহয়।
কামেই শেষ নহয়। এতিয়াতো আকৌ স্কুলৰ পৰা আহি পাই আকৌ ঘৰৰ কাম কৰিলোৱে হয় ভাগ
অ নালাগে তেতিয়া, হয় দিয়া।
বস্তু কেইটাও কিনিলোঁ। মোক সেইদিনাখন হেৰিয়ে কৈছে। এই ঘৰৰ মানে বিয়া আলোচনা কৰি থাকোঁতে। এই খুৰা এজনে কৈছে বা হেৰি কিবা মানে বজাৰৰ কথা সুধি আছিলে। মই মাত দিলোঁ, বা ইহঁতক যে লগ পাওঁ আৰু আগতে মই লাইনৰ কামত গ'লে। এই বিচালৰ ওচৰত, এইবিলাক স্কুলৰ ওচৰত। মাত দিলে বোলে ক'ত? এই বজাৰ কৰিবলে আহিছিলোঁ। অমুকটো তমুকটো কৰি কৰি বা কিমান ঘূৰে। দেই ইহঁতে খোজ কাঢ়ি কাঢ়ি তিনজনী। কৈছে এই লগত আৰু বোলে দুজনী আছে। সেই তিনিজনি যে এতিয়াহে যাওঁ। যোনফালে যাওঁ বোলে লগ পাওঁৱেই। মই সেইকাৰণে কৈছোঁ দেখিছে বোলো আমি কিমান খোজ কাঢ়ো। আমাক টমটমো নালাগে, টেম্পুও নালাগে। অ, তেতিয়া ভালো আছিলে। বেমাৰ আজাৰো ইমান নাছিলে। এতিয়া ঘৰতে বহি বহি, ঘৰৰ কাম খিনিনো কি আৰু অকনমান ঠাইতে ঘূৰি ফুৰা যায় যে। হেৰি হয়, গাটো ওজন ওজন হয়।
কিন্তু বেছি সময় থিয় হৈ থাকিলে মোক খুব কঁকাল বিষায়। কিমান খোজ কাঢ়িলো তেতিয়া একোৱেই নাই হয় নে?
একোৱেই নাই। অ, এতিয়া ঘৰতে থাকোতেহে বেমাৰ আজাৰ বেছি হৈছে।
হয় অ।
তাকে মই ভাবি আছোঁ। এইকো বোলো ফোন কৰিম ৰ। হে? এ ৰাতিপুৱা শুই উঠিচোন ক'ত ব্যায়াম কৰিবলৈ সময় হয়। এই ঘৰ কাম সোপায়ে স্কুল দেৰি হ'ব, মানুহজনে যাবলৈ দেৰি হ'ব। এইবিলাকতচোন কৰি থাকোঁ অ। সোনকালে যিমান সোনকালে উঠিলেও কামেই শেষ নহয়। কিবা নহয় কিবা ওলাইয়ে থাকে। তথাপিওঁ স্কুল যোৱাৰ সময়ত এই এইকেইদিন ইমান গৰম যোৱা নাই নহয়। অঁ যেনে যাওঁ এতিয়া গৰম আৰু ৰাতি শুৱা দেৰি হৈ আছে যে বহুত।
অঁ সেইটো হয় শুৱা দেৰি হ'লে ৰাতিপুৱা সোনকালে উঠিবলৈ মন নাযায়।
কালি তেনেকৈ ৰাতি বাৰটা বাজিলৈ গৈ শুওঁতে শুওঁতে আলহী। আজি আকৌ আহিছেহে আলহী।
অঁ বিয়া ঘৰ আৰু আলহী আহিবই।
আজিৰ পৰাটো আলহী আহিবলৈ আৰম্ভ হ'লেই। এতিয়াতো কথা বতৰা পাতি থাকো দে কেনেকে কি কৰিব ক'ত। কি কৰিব এইবিলাক ভাবি থাকোঁ আলোচনা কৰি থাকোঁ দেই সময় গুচি যায় কৈছোঁ।
গুচি যায় অঁ।
আকৌ চব আলহী গোট খাই যে। সেই এতিয়া দিন দীঘল নহয় নেকি।
মই দিন দীঘল তথাপিতো সময় বিলাক বৰ পুকে গুচি যোৱাৰ নিচিনা লাগে।
অঁ আজি ৰাতিপুৱা শুই উঠিছোঁ পাঁচটা বজাত। দিছোঁ অপত দিলোঁ পা পাঁচটা বজাত উঠিছো প্ৰায় পাঁচটা বাজিছে, তথাপি শুই উঠিছোঁ ৰদ টো ওলাইছো বা আজি বোলো বহুত দেৰি হ'ল নেকি অ।
নাই
শুই উঠোঁতে ৰ'দটো দেখিছোঁ, তাৰপিছতহে
শুই ধুইে ৰ'দতটো দেখিলে তোমাৰ দিনটোলৈ একেবাৰে গৰম ঠিকছে লাগে আৰু
এইফালে ফেনখনহে লাহে লাহে ঘূৰি আছে। ইছ ৰাম, বুলো এনেকুৱা ৰদ দিলে কি হ'ব। তথাপি বৰষুণ জাক পৰিলে, বৰষুণ পোৱাৰ পিছত চুন এতিয়া ৰ'দ টো দিয়াৰ পিছত আকৌ একে গৰমে উতলাই আ
আকৌ গৰম লাগিছে অ হয়।
এই গছ গছনি হুপা কাটি নষ্ট, ধ্বংস। কৰি পেলোৱা পৰা বেছি গৰম হৈ হৈছে অ।
হ'ল, হয় কথাটো
নহয়।
এতিয়া ডিব্ৰুগড় চাইডে তুমাৰ গৈ পেলাই ভাল লাগে, কিমান ধুনীয়া গছ গছনি তাত গছ গছনি নি বেছি গম পোৱা নে?
অঁ কিছুমান ঠাই আছে গছ গছনি বহুত আছে, পৰিৱেশ বিলাক ভাল আমাৰ ইয়াতহে গছ খিনি কাটি নে নে কিন্তু ৰোৱা নাই যে আকৌ ৰুব লাগিছিলে, ৰাস্তা বনাওতে বা ঠিকে আছে ৰাস্তা বানতে কাটিলে এতিয়া যদি এটা ঠাইত দুটা দুটা ৰুই দিয়ে ঘন ঘনকে এটা নহয় এটাটো বাচিব হয় নে।
আগতে তুমি মৰিগাঁও চিণ্ডিকেট যে এজোপা ডাঙৰ গছ আছিলে দে দেখিছিলা নে, সেই নাই সেই গজোপাতলতে কিমান মানুহে আশ্ৰয়লৈ বহি থাকে গৰমত হয়নে। এতিয়া তোমাৰ সেইখিনি জেগা একদম মানে অকণো চা বুলিবলে নায়েই।
অহ এতিয়া তুমি গ'লে ৰাস্তাত ক'তো ছাঁ অকণ নোপোৱা।
নোপোৱা অহ।
য'ত ডাঙৰ গছ এডাল আছে সেইডালো তোমাৰ কাটি কুটি একেবাৰে বিল্ডিং বনাইছে।
অহ এ হ'ব দিয়া, ন মই দালিখিনি তেল মাৰি লওঁ ৰ'বা।
অ ঠিক আছে হ'ব দিয়া।